শুনিছো দিয়া
অ কি কৰিছা?
এনে আছিলো বহি তুমি কি কৰিছা?
ময়ো এনে আছিলো ৰবা
হয় নেকি খবৰ ভাল তোমাৰ?
উম ভালে আছো তোমাৰ কেনেকুৱা?
মোৰো ভালে দিয়া
অ ভাত চাত খালানে নাই?
খালো তুমি খালা
উম খালো কেতিয়াবাই
অও
উম, পিছে কলেজ গৈ আছা নে নাই?
আছোঁ যায় আছোঁ ৰ'বা, তুমি গৈছিলা?
অ', ময়ো গৈয়ে আছ ৰ'বা পিছে কলেজত নতুন নতুন বন্ধু বনাইছে নে নাই?
অ', বনাইছো ৰ'বা। বনালো কিন্তু অ', পুৰণা স্কুলৰ লগ কেইটাৰ দৰেটো হ'ব নোৱাৰে।
অ', সেইটোৱেটো মই আজি তোমাক সেইকাৰণে ফোন মাৰিলো ৰ'বা এনে বন্ধুত্ব তৰ ওপৰত কথা পাতিবলে।
সি আহিছেনে?
অ', হাল্লা হৈছে নেকি অকমান?
অ', এই অকমান মানুহ আছে এই কাৰণে। এতিয়া শুনিছা?
কি অ', অ', শুনিছো। উম, পিছে সেয়ে মই তোমাৰ লগত বন্ধুত্বৰ বিষয়ে মানে কলেজত কিমান লগ বনালা কেনেকুৱা কি সেই বিষয়ে কথা পাতিবলে ফোন কৰিছিলো ৰ'বা।
দিয়াচোন গোৱাত কিবা
এ সেই পিছে কলেজত অহ, মানে নতুন লগ কিমান মান বনালা?
বেছি বনা নাই কিন্তু দুটামান বনাইছো যিহেতু অ', নতুন ঠাইত কেইটামান লগ যিহেতু থাকিবলৈ লাগে সেই কাৰণে বনাইছো কেইটামান লগ।
উম, সেইটোয়েটো মানে কলাৰ যেতিয়া ন নতুন নতুন যোৱা যায় অহ, কিবা এটা মানে অহ ভাল নালাগে ন' কিবা এটা ভয় ভাবে হওঁক নে লাজ লাগে নে কি আম কৰিব নোৱাৰো কিন্তু সেইকাৰণে মানে কিছুমানে কয় দিয়াচোন ইক' স কাৰণে নামাতে ছোৱালীজনী বা ল'ৰাটোৰ বেছি অকমান লেবেল সেইকাৰণে নামাতে কিন্তু কিছুমানে লাজৰ কাৰণেও নোৱাৰে দিয়াচোন নহ'ল বা এটা মানে কিবা এটা মানে নতুন নতুন মানুহবিলাক দেখা খাব ল'ল কিবা এটা বেলেগ এটা ফিলিংস আহে সেইটো কাৰণে মাতিব নোৱাৰি।
তুমি ঠিকে কৈছা যিহেতু অ', কলেজত যিহেতু আমি অ', নতুন ন নতুন অ', মুখ দেখা পাওঁ বা নতুন নতুন ছাৰ বাইদেউ নতুন নতুন অ', আমাৰ ক্লাছমেটচ চ' সেইবোৰ মানে অ' অ', সেইবোৰ দেখি আমি মানে অকমান মানে অ', আমাৰ মনটোত মোক খাই যায় কাৰণ যিহেতু আমি আগতে মানে এনেকুৱা হয় যে নেপাওঁ যিহেতু সৰুলে পৰা অহ, অহ, একেলগে যিহেতু ডাঙৰ হোৱাত সেই মানে স্কুলত লগকেইটাৰ লগত আমাৰ মানে অ', সেনেকুৱা অনুভৱ নহয় যিহেতু, তেওঁলোকৰ লগত আমি আহ সৰুৰে পৰা
উম, সেইটোয়েতো চাবা। মানে এতিয়া যেতিয়া আমি স্কুলৰ কথা ক'বলৈ গ'লে আ দহ বছৰ বা বাৰ বছৰ আমি এখন এটা জাগাত পঢ়ো ত' তাৰে লগ বোৰে হওক বা আ মানে শিক্ষক শিক্ষক-শিক্ষয়ত্ৰী সকলৰ লগত হওঁক বা জেগা খিনিয়ে হওঁক আমি গোটেইখিনিৰ লগত মানে আমি এডজাষ্ট হৈ যাওঁ, আৰু তেতিয়া মানে একো এটা হয় বা লাজ বা বেলেগ একো ভাৱ নাহে, ত' আমি সেইকাৰণে আহ খোলাকে থাকিব পাৰো। কিন্তু আহ যেতিয়া খন মানে নতুন আহ মানে কলেজলে যাম মানে কিবা এটা মানে ভাল নালাগে, আৰু আহ মানে লগ বনোৱা হয় দিয়াচোন মোৰো, যোৱা বছৰ এনেকুৱা হৈছিল যে ময়ো কলেজ যাই পেলাই
লগ বনাইছিলো, কিন্তু মানে ইমান এটা ভাল নালাগে আৰু আগৰ স্কুলৰ লগ বিলাক লগৰ দৰে হ'ব নোৱাৰে।
তুমি ঠিকেই কৈছা এতিয়া যিহেতু আহ কলেজ অফিচত এ এইবোৰৰ মানে ঠাই আমাৰ বাবে যেতিয়া মানে নতুন থাকে তেতিয়া আমাৰ লগ বনাবলে ব-বন্ধু ভাল বন্ধু বনাবলে‌ আমাক খুব বেছি কষ্ট হয়, কাৰণ আমি তেতিয়া চিনি নাপাওঁ বা তাহতৰ বিষয়ে আমি নাজানো। যদি আমি তাহতৰ আ কেইদিনমান তাহতৰ তাহতৰ লগত কথা পাতো আহ ইতোৱে সিতোৰ ভালদৰে চিনাকী হৈ তেতিয়া আমি বা আমি গম পাম। তেওঁলোক কেনেকুৱা ত' সেনেকুৱা আমি ধুনীয়াকৈ কথা পাতিলে আমি আহ উম, তাহতৰ লগত ভাল লগ হব পাৰো বা ভাল এটা আমাৰ মাজত গঢ়ি উঠ-উঠে।
উম, সেইটোয়ে আৰু আমাৰ মেইনলি যেতিয়া আমি ঘৰলে যাওঁ, আমি মানুহ এজনক মাটিব সেইটো কাৰণেও মানে অকমান আহ ভয় লাগে দিয়াচোন সেইজন বা কেনেকুৱা হয়, আহ তেওঁ যদি কি ঠিক আমাক ভাল নাপ ক'ব পাৰে আমাৰ কথা ব কথা বতৰা আৰু আৰু কি ঠিক তেওঁৰ মানে অ' কিবা এটা বেলেগো হেৰি থাকিব পাৰে। ত' আমাৰ মানে আহ ইমান জল্দি যে কয় মানুহক বিশ্বাস কৰিব নোৱাৰি আৰু হে সেইটো কাৰণে আমি কৰিবও নালাগে দিয়াচোন।
ঠিকে কৈছা দিয়া তুমি, আহ ত' আমি সিহতক সোনকালে আমি বিশ্বাস কৰিব নোৱাৰো বা অ', আমি যিহেটো চিনিও নাপাও তাহতক ত' আমি ক'বও নোৱাৰো যে তাহ তাহতে কেনেকুৱা স্বভাৱৰ বা আৰু এনেকুৱা নহয় যে, তুমি অকল অ' সি যে পঢ়া শুনা নকৰে। নকৰে অহ কৰিব লাগে।
উম সেইটোয়ে তুমি আহ আহ।
কাৰণ আহ চাবা এতিয়া আমাৰ আহ সকলো বিলাকৰ স্বাৰ্থ আছে। আৰু মানে যিমানে আমি ডাঙৰ হৈ যাওঁ আমি এটা নিজৰ স্বাৰ্থ অভাৱ মানে আ। মানে আহি যায় মাথাত, কিন্তু সৰুতে আমাৰ এনেকুৱা নাছিল যে আমি আ স্বাৰ্থপৰ আছি কিবা আমি নিজৰ স্বাৰ্থৰ কথা ভাবিছিলো, আ আমি সৰুতে একো নাজানিছো স্বাৰ্থৰ কথা কিবা কথাটো ত সে সেইটোকাৰণে আমি মানে আমাৰ আহ লগৰ বোৰৰ লগত অকল প একেলগে পঢ়া-শুনা, খেলা-ধূলা। বা খোৱা আমি এনেকুৱাই চবে একেলগে কৰিছিলো দিয়াচোন, কিন্তু এতিয়া মানে সকলোবোৰ স্বাৰ্থ পৰ হৈ গৈছে।
ঠিকে কৈছা দিয়া যিহেতু অ আজিকালি যুগ টো আমাক মানে অ। বেলেগ হৈ গৈছে যিহেতু আজিৰ জেনেৰেচন আ প্ৰতিযোগিতা দিয়ো ত তাৰ মাজত কিন্তু এনেকুৱাও নহয় যে আমি। প্ৰতিযোগিতা কৰিব নালাগে সেই লাগে কৰিব কিন্তু অ পঢ়া শুনাত লাগে বা অন্য কিছুমান কাৰণত নালাগে যেনে ধৰি লওক অ এ কামটোত মানে থাথতা কৰে বা কিবা অহংকাৰী দেখোৱা বস্তুত লৈয়ে হওক বা যিয়ে নহওক সেনেকুৱাও মানে কৰিব নালাগে কাৰণ আমি যিহেতু সৰুৰে পৰা লগ হৈ আছো ত তেনেকুৱা কৰিলে আমাৰ পিছলৈ মনটো বেয়া লাগে
উম সেইটোতো তুমি ঠিকে কৈছা আৰু এটা কথাটো তুমি নিশ্চয় লক্ষ্য কৰিছা চাগে মানে আমি কিছুমান লগৰ লগত মানে বন্ধু বান্ধৱীৰ লগত আমি বহুত দিন মূৰত লগ পাওঁ ধৰা এতিয়া বাৰু তোমাৰ লগত হওক বা মোৰ বেলেগ কোনোবাৰ লগত হওক এনেকুৱা মানে মাজে মাজে কথা পাতি থাকো কিন্তু কিছুমান নিজৰ লাইফ জীৱনত এতিয়া মানে ব্যস্ত হৈ গৈছে বহুত বেছি ব্যস্ত হৈ গৈছে ধৰা কিছুমানে লাইন পঢ়িব লৈছে বা কিবা কামত ব্যস্ত হৈ গৈছে ত মানে আমাৰ এ ধৰা সেইবিলাকৰ লগত আমাৰ সদায় পোৱা নহয় এই মাহত এবাৰ বা ত এবাৰ এনেকুৱা ধৰণে হয় ত' আমি সিহঁতক লগ পালে এনেকুৱা ব্যৱহাৰ কৰিব নালাগে বা আমি ইমান দিনৰ মূৰত লগ পাইছো বা কিবা কিবি আমি এনেকুৱা দেখাব লাগে যে আমিতো কেইদিন মান আগতে লগ পাইছিলো বা কালিয়ে আমি কথা পাতিছিলো কালিয়ে খেলা ধূলা কৰিছিলো এনেকুৱা হ'ব লাগে বন্ধুত্ব বিলাক
ঠিকে কৈছা দিয়া আমি সহজতে বন্ধুত তো অ পাহৰি পেলাব নালাগে যে ত আমি কিমান বছৰ ধৰি আমি একেলগে থাকো আমাৰ অ আমাৰ এ এটাই আনটোত ইমান পুৰণি চিনাকি ত ইমান আমি সেইটো পাহৰিব নালাগে। আচলতে ত' আমি সেইবোৰ মনত ৰাখিব লাগে, বা অ, তুমি ক'লাই যে আমি অচিনাকিৰ দৰে হ'ব নালাগে, মানে সদায় লগ এনেকুৱা লাগিব লাগে যে, আমি এই অলপ কেইদিন মান আগতেতো লগ পাইছিলো ত' তেনেকুৱা এটা মানে ভাব থাকিব লাগে।
উম, সেইটোয়েতো আজিকালি এতিয়া কি কিন্তু আজিকালি যিমান হলেও হা আমাক সকলোকে বিশ্বাস কৰিব নালাগে দেচোন সকলোকে আমি অ, ব নিজৰ বন্ধু বুলি ভাবিব নালাগে, কাৰণ আজি আজিকালি যুগত কোনে কি বিচাৰে আমি ইমানতো ধৰিব নোৱাৰো। যাক ধৰা আমি একেবাৰে ভালদৰে চিনি পাঁও একেবাৰে ভালকৈ জানো তেওঁওলোকৰ লগত আমি বন্ধু টকাৰ এটা বা আমাৰ আমাৰ নিজৰ মনৰ কথাবোৰ কোৱাটো বেলেগ। কিন্তু, আ, মানে ইমান সোনকালে কাকো বিশ্বাস কৰিব নালাগে যে যে আৰু মনৰ কথাবোৰ কিছুমানে আছে নহয় যে কাৰোবাৰ লগত আ মানে জল্দি কথা মানে অকমান টাইমে কথা পাতিছে কিন্তু নিজৰ সকলোবোৰ কথা মনৰ কথাবিলাক খুুলি কৈ দিয়ে আচলতে সেনেকুৱা হ'ব নালাগে, আৰু সেইটো আমাৰ নিজৰ কাৰণে অ, কেতিয়াবা বিপদত পেলাব পাৰে।
ঠিকেই কৈছা দিয়া। পিছে আজি আহ, এই বিষয়টোৰ আলোচনা কৰি খুব ভাল লাগিল। তোমাৰ বা কেনে লাগিল?
অ, ঠিকে কৈছা তুমি মানে এইটো বিষয়ে আলোচনা কৰি ভাল লাগে দিয়াচোন কাৰণ যিহেতু আমাৰ বন্ধু বিলাক আমাৰ বহুত আহল্লাহ মানে মা নে আৰু বহুত এ দৰকাৰ বুলি ক'ব পাৰে এটা জীৱনতো, ভাল লাগিল আজি কথা পাতি।
কি কৰিছা দিয়া, আৰু আমি এনেকৈ আগৰলৈও কিছুমান ভাল ভাল ওপৰত কথা পাতিব পাৰিম।
উম, ঠিক আছে দিয়া আজি ৰাখিছো।
ঠিক আছে।
কিনকে?